অ, অ কোৱা কোৱা।
কেনেকুৱা, খবৰ খাতি কেনেকুৱা ভালে।
ভাল ভাল ভাল তোমাৰ কোৱা।
এ মোৰো আছো আৰু জীয়াই কিমান গৰম পৰিছে। তাকে দিনটো হ'লে তোমাৰ হেৰি ৰ'দ সোপা দিব টেক টেক টেক টেককে। তাৰপাছত ৰাতি হ'লে বৰষুণ জাক দিব, জেক জেক জেক জেক কে।
তাকে হে ঔ জেগ জেগ, পেক পেক কিমান কি হৈ আছে নহয়। মই মানে আচৰিত আৰু গম পাইছা নে। হ'লেও আজি দিনটো ধৰা ভালকেই গ'লা অলপমান, গৰম যদিও মানে। সেই আবেলি মানে দুপৰীয়া সময়ত অলপ সেই নাৰায়ণপুৰ লৈকে ওলাই গ'লোঁ বিৰিয়ানী। কে অ, বিৰিয়ানী। সয়া ব্ৰইলাৰ মাংস কনৰ সতি খাই আহিলো কি ধুনীয়া তৃপ্তিৰে খালো, তাকে কথাটো হ'ল ঘৰত ভাত এসাঁজ খাই গ'লো। খাবও নোৱাৰা হ'লো লাষ্টত এৰি থৈ আহিবলগীয়া হ'ল আৰু।
সেইটোহে অকণমান লোকচান হ'ল মোৰ আকৌ তেনেকুৱা এৰামেৰা স্বভাৱ নাই দেই। মানে ৰা। ৰাতিপুৱাই যিহেতু ভাতটো খালোঁ চাৰে বাৰমান বজাত, গতিকে তেতিয়ালৈ মানে পেটটো। অকনমান খালী হ'ল তাৰ পাছত মানে দবাই আহিলো আৰু তাতে এতিয়া ভোক পানী লগা নাই। একতিয়ালৈকে বাৰু।
অ, আৰু তুমি জানাও হয় হয় হয় হয় হয় আৰু
হয় হয় কওক।
মানে কি হ'ল তুমি জানাই মই যৌ য'লৈকে যোৱাৰ আগত মানে শৌচালয়ত পাক এটা মাৰি আহোৱেই। আৰু মানে তই যেতিয়াই মানে মই যোৱা খবৰটো পাইছো। যোৱা খবৰটো পাই আছোঁ মানে তেতিয়া মানে মই ভাত খাবলৈ লৈছোহে। ভাতকেইটা মই ইমানকে খোৱা নছিলোঁ, তাকৰ টুকুৰকে ভাত দুটামান খালোঁ। হ'লেও মানে মোৰ অকমান খালে মানে পেটটো বহুত গেৰুগেটো লগা হয়, তাৰপিছত বোলো গাটোকে ধুই লওঁ বুলি শৌচালয়লৈ গ'লোঁ তাৰপিছত গাটো ধুই ল'লোঁ। তাৰপিছত গৈ তাত বোলো ভাবিছিলোঁ খাব পাৰিম বুলি কিন্তু কি হ'ল মানে ডিম এটা ওপৰত এফাল দি দিলে যে, সেই ডিমটো খাই ডিমকণ খাই দিয়াৰ পিছত পেটটো মানে গেৰো গেথো লাগি গ'ল, খাব নোৱাৰা হৈ গ'লো নহয়।
হয় হয়, মানে কিছুমানত তেনেকুৱা হয় বাৰু কিন্তু মই বৰ তৃপ্তি পালোঁ মাংসটো পিছৰ দি মানে যি ডাঙৰ ডাঙৰ সেইটো পিছ মাংস তাৰ সৈ তে সেই বিৰিয়ানীখিনি কিনি আৰু সেই ডিম এফালটো আচলতে মই ভাবিছোঁ ডিম যদি এ-এটা দিলেহেঁতেন তেতিয়া মই অ তি আনন্দিত হ'লোহেঁতেন। কিন্তু দুৰ্ভাগ্যবশত ডিম এফালহে দিলে, মোৰ আৰু কিবা কিবি খাবলে মন আছিল। আৰু তাতকেও ডাঙৰ কথা আমাৰ লাভটো সুত হৈ গ'ল। যদিও মানে আজি খাই আহিলোঁ, মানে আজি যিহেতু আমাৰ কৰ্মক্ষেত্ৰৰ দ্বিতীয় কৰ্মৰ পইচা সোমাইয়ে গ'ল গতিকে মই বৰ এটা লোকচানত ন পৰিলো মানে, সেই মুনাফাটো মানে সেইফাল দি মিলি গ'ল।
হয় হয়, মই সেই ক্ষেত্ৰত ইমান মানে লাভ নহ'লে কিয়নো মোৰ মানে সেই বিৰিয়ানী খোৱা পইচাটো মানে মোৰ ভাতৃয়ে দিছিলে। কাৰণ কিয়নো তেখেতৰ স্কুলৰ পৰা কিছুমান গৃহ কাৰ্য দিছিলে সেইবোৰ কৰি দিম বুলি ক'লো। সেই কাৰণে বোলে পইচা দিব নালাগে তই কৰি দিবি বুলি ক'লে, তাৰপিছত মানে কি হ'ল এনে এ, মোৰ বন্ধু এজন আহিছিলে ঘৰলে, তেখেতে ক'লে বোলে ব'ল অলপ ওলাই যাওঁ, ময়ো মানে অলপ নতুনকে প্ৰেমত পৰিছোঁ বুলি জানি আৰু তাকেই প্ৰেয়সীক লগ কৰিবলৈ গৈছিলোঁ, লগ কৰিবলৈ যাওঁতে মানে তেখেতলৈ এনেকে বিছ টকীয়া চিপছ পাঁচকে পেটি আকৌ চকলেট তিনিটা লৈ গ'লো। তাত মানে তোমাৰ ডেৰশমান টকা খৰচ হ'ল তাৰপিছত মই বোলো মই ভাৱি আছিলোঁ পইচাটো ক'ৰ পৰা পাম, ক'ৰ পৰা পাম আকৌ দি টীয়ক কার্যৰ যিটো পইচা তাৰ এশ চৌৰাল্লিছ টকা এটা সোমাইছিলে।
হয় হয়।
সেই ক্ষেত্ৰতো মানে অলপমান মোৰ লাভ হ'লেই মানে ইমানো লোকচান নাই ছটকা এ এটা লোকচান হৈ আছে।
হয় হয়, হ'লেও মানে আকৌ লাভে বুলি ক'ব লাগিব কিয়নো ভাতৃয়ে নাইন বলৈ নি যেতিয়া ইমানখিনি খোৱা বোৱাত সহায় কৰি দিলে কিন্তু মই ভাবিছোঁ ইমান দুখীয়া দিনতো তুমি কি গৈ এই সে বা মানে প্ৰেয়সীক লগ কৰিছা বাৰু সেইটো ঠিকে আছে উম, উম, লগ কৰিব কৰিব লাগে যিহেতু নতুন নতুন প্ৰেমত পৰিছা আৰু কিন্তু হ'লেও মানে সেই অকাল দিনত তুমি এনেদৰে ডেৰশ টকা তাইক লৈ এনেকে খৰচ কৰি দি দুদিনীয়া প্ৰেমত খৰচ কৰি মানে লাভটো নাই, যিহেতু মোৰ গৰাকী মানে যদিও আজি দুই তিনি বছৰ তেওঁ মই তোমাৰ প্ৰথম জন্মদিনত যদিও কিবা এটা ভাল উপহাৰ সেই তোমাৰ পৰা লৈয়ে দিছিলোঁ, বাকী তেনেদৰে মানে মোৰ ইমান খৰচ পাতি কৰা নাই, বাকী তাই কিণ্ডাৰ জয় খাই ভাল পায় কাৰণে মানে তেনে কিণ্ডাৰ জয় আৰু চ কলেট এনে এশ ডেৰশ মান অকণমান কিনি দিছিলোঁ বাৰু বাকী মোৰ মানে খৰচ হৈ অকনমান। কৰে, সেয়ে তেনে খৰচ পাতি তেনেকৈ কৰা
হয়, হয়, আ আৰু মানে কথাটো হয় কি ধৰা মোৰ পৰৱৰ্তী মানে যোনজনী মোৰ প্ৰেয়সী আছিলে অহ সেই গৰা কী লগত মানে মই যথেষ্টখিনি পইচা খৰচ কৰিছিলো তেখেতে মানে এটা তেখেত তাইক মানে খোৱা মই এটা চকলেট তৰ মূল্য আছিলে আঢ়ৈশ টকাকে। আৰু যেই বাৰে মই তাইক লগ কৰিবলৈ যাওঁ মই মানে দুটা দুটা চকলেট লৈ যাওঁ যিহেতু আপুনি জানে এটা চকলেট আছিলে এই কলিজা এটা যে থাকে চকলেটটোৰ মাজত। তে তেনেকুৱা এটা থাকে আকৌ বেলেগ কিবা ধৰণৰ তেনেকুৱাকে মানে মই চকলেট লৈ লৈ যাওঁ মানে ধৰা দুটা চকলেটত মানে পাঁচশ টকাৰ মূল্য হয় গে।
হয় হয়।
আৰু তাইৰ লগতো মানে তেনেকে যথেষ্টখিনি পইচা মোৰ খৰচ হ'ল আৰু টিকেট তাইৰ ভাগৰ ইণ্টাৰনেটৰ এনেকে কিবা মানে ধৰা এনেকুৱা ৰিচাৰ্জতো মানে তেনেকে ঊনৈশ টকা বাইশ টকাকে মানে মই বহুত বহুতখিনি টকা মানে তাইৰ ক্ষেত্ৰত খৰছ কৰিলোঁ আৰু তাৰপিছত লাষ্টত গৈ সেইয়া ৰাম ঠগনটো খালোগে সেইকাৰণে অলপমান মানে সেইফালেও বেয়া লাগে।
সেইটো কাৰণে মই তোমাক এই উপদেশটো দিছো যে নতুনে নতুনে প্ৰেমত কৰিছা বেছি দিন হয় নাই আজি এমাহো নাই হোৱা। গতিকে এনেদৰে অকালৰ দিন যিহেতু গতিকে তুমি যদি মানে বিচাৰা তেন্তে পঞ্চাশ টকীয়া আজি
চকলেট এটা লৈ যোৱা হেঁতেনো হয়। হয় হয় মানে চাবলৈ গ'লে কি হয় মানে
হয়। মানে যিহেতু সন্মানৰ কথা আহি পৰে, গতিকে হয় বাৰু লাগে টকা দেৰশ এটা খৰছ কৰিবলগীয়া হৈ পৰে, কিন্তু মই ভাবো যিমান পাৰি মানে কমকৈ দি কমকৈ খৰচ কৰি মানে অকনমান নিজৰলৈও বচাব লাগে।
হয় হয় হয় এইটো একদম মানে হয় তুমি কোৱাটো হ'লেও মানে কি হয় এতিয়া ধৰা এটা ল'ৰা আৰু নিজৰ প্ৰেয়সীক‌ লগ কৰিবলৈ যোৱা কাৰাণে‌ প্ৰেয়সীও হয়তো আশা কৰে যে ই‌ মোক‌‌ লগ এইটো লোৱা সেইকাৰণে হয়তো মানে মনটোৱে নকয় যে আমাৰ আৰু আমাৰ ল'ৰাবিলাকৰ মনতো বহুত আলসুৱা ছোৱালী বিলাকে হয়তো এইটো নাজানে কিন্তু আমি তুমিও ল'ৰা এজন ময়ো ল'ৰা আমি দুটাই ভালকৈ জানো যে আমাৰো মন যায় যে ভালপোৱা ছোৱালীজনীক আমি এনেকৈ উপহাৰ দিয়াটো বা কিবা তাই ভালপোৱাবিলাক দিয়াটো।
হয় হয় নিশ্চয় সেইটোতো মানে আমাৰ দায়িত্ব মানে আৰু যিহেতু নিজৰ মনটোকো মানে শান্ত কৰিব লাগিব মনটোৱে মানে নেমানে। বিচাৰি থাকে যে তাই মানে কিবা এটা চাগে আমাৰ পৰা বিচাৰে মানে দিব লাগে। গতিকে হয় তেনেদৰে মানে দহ টকা বিশ টকা সেই আচলতে পইচাটো সকলো নহয়। প্ৰেয়সীয়ে মেইন গতিকে তাইৰ কাৰণে দহ টকা বিশ টকা কিবা যদি চিপছ লৈ যাব পাৰো বা চকলেট লৈ যাব পাৰো মানে মনটো ভাল লাগে সেইটোতো নোহোৱা নহয় সেইটোতো সঁচা কথা। কিন্তু আচলতে তাতকেও মানে ডাঙৰ কথাটো হ'ল যে সেই প্ৰেয়সীগৰাকী তোমাৰ লগত সদাই থাকিবনে যে তোমাৰ বেয়া সময়ত আৰু ভাল সময়ত মানে দুইটাতে লগত থাকেই নে নে বেয়া সময় আহিলে আজি যদি তোমাৰ ধৰি লোৱা কিবা এটা বিপদ হ'ল সেই বিপদত তাই যদি তোমাক এৰি থৈ থৈ গুচি যায় যে তই এনেকুৱা তেনেকুৱা তোৰ লগত নাথাকো তেন্তে হ'লে মানে তোমাৰো মানে অক অকণমান অসুবিধাত তুমি আহি পৰা মানে এয়া এইফালৰ পৰা যদি তোমাক সমস্যাই জুৰুলা কৰি পেলাই। আৰু তেনেস্থলত যদি মানে তাইও তোমাৰ পৰা আঁতৰি গুচি যায়। তেন্তে হ'লে সেই দুখ মানে দুগুণ হৈ যায় বুলি ক'ব লাগিব। সেয়েহে মানে চবফালে গানি গুঠি মানে গণি পিটিহে মানে সেইকাৰণে মই কৈছোঁ যে যিমান পাৰা মানে ভাল কৰা হয় তুমি শুনি আছা নে ভালকে
আৰু মানে চাবলৈ গলে কি হয় আৰু মানে এনেকে যে তাৰমানে গাই পাতিব নোৱাৰোঁ যে তেখেতে আমাৰ লগত তত সদায় তাহাতৰ লগত মৰাৰ কেতিয়া সময় মাৰ লগত কটাব কিন্তু কি হয় মানে হয় কেনিবা কিছুমান হয় পৰিস্থিতিত হয়তো মনটো সলনি হৈ যাব পাৰে। তাৰপা বেলেগ ভালদৰে মানে আমি যি কি নহওঁক নিজক বুজাব উলিয়ালেও মানে বুজাব নোৱাৰো বা সেইবিলাক কথা